শুনিছা?
হেল্ল'।
অহ শুনিছানে? অহ কি কৰ হয়, কি কৰি আছা?
আছো এনে, তুমি?
অহ মইও আছো আৰু।
তাকে, ৰাতিপুৱা ব্ৰেকফাষ্ট হ'ল?
হা হা ব্ৰেকফাষ্ট হৈ গ'ল।
উম।
মোৰ হল তোমাৰো হল।
অ' হ'ল - হ'ল।
অ' তাৰ মানে আজি মানে অলপ খেল-ধেমালিৰ অ' বিষয়ে তোমাৰ লগত কথা পাতিব বিচ চাৰিছোঁ।
তো তুমি এনে খেল-ধেমালি এই বুলি ক'লে কি খেল ভাল পোৱা?
মই এই লুডু খেলি ভাল পাওঁ।
লুডু।
উম।
আচ্ছা আৰু বেলেগ একো
লুডু তাৰপিছত তোমাৰ বেডমিণ্টন।
আৰু এনে স্পৰ্টচ কি চাই ভাল পোৱা মানে টিভিত দিয়া?
টিভিতটো মই ক্ৰিকেট চাই ভাল পাওঁ।
ক্ৰিকেট।
উম।
ক্ৰিকেট কি ফৰ্মেট ভাল পোৱা মানে টি টোৱেনটি, ইচতুদি আই?
হা হা?
ক্ৰিকেটটো মানে কি ফৰ্মেট ভাল পোৱা চায়?
ফৰ্মেট মানে?
মানে তেখেত টিষ্ট ক্ৰিকেট থাকে।
অ' নহয়। এইটো তোমাৰ টি টুৱেন্টি আৰু তোমাৰ ওৱান ডে ছিৰিজ যিটো থাকে সেই টো
আচ্ছা। ছো, আ- আজিকালি দেখিব পাইছোঁ যে অ' মানে নতুন প্ৰজন্মই মানে যিবিলাক বা লৰা ছোৱালী বিলাক আছে। ঘৰৰ ভিতৰতে মানে মোবাইল চাই থাকে বাহিৰত ওলাই নাযায় ত' সেই বিষয়ে কি কব খোজা তুমি
সেই বিষয়ে মানে কি ক'ম সেইটোতো তোমাৰ উ মানে কি হৈছে খেল ধেমা- মালিৰ হৈছে আমাৰ এটা মানে জীৱনৰ মানে আমাৰ মানে বহুত গুৰুত্বপূৰ্ণ এটা পাৰ্ট হয় ঠিক আছে এ খেল ধেমালি কৰি মানুহৰ শৰীৰ আৰু মন দুটাই তোমাৰ সুস্থ থাকে ত' ঘৰত যেতিয়া মোবাইল চাই থাকে ল'ৰা ছোৱালী তেতিয়া তেওঁলোকৰ জোনটো ফিজিক মানে শাৰীৰিক ভাৱো একোটো কৰ নহয়েই ন
উম
তোৰ মানে ভাল বুলি মই নাভাবো কাৰণ তোমাৰ খেল ধেমালি কৰিলে তোমাৰ যেতিয়া ওলাই যাব বহুত কেইজনৰ লগত লগো হব প্লাছ তোমাৰ শৰীৰ মন দুটাই তোমাৰ আহ মানে ফ্ৰেছ হৈ থাকে ন।
উম ত' আহ মানে কি এটা ৰিজনো হব পাৰে যে আজিকালি টেম্পট মানে ৰ'দটো বহুত হৈ গৈছে। চ' ল'ৰা ছোৱালী বিলাকৰ মানে একো এতে- নহয় চ' গাৰ্জেন বিলাকে ওলাই যাব দিব নোখোজে
উহো উহো সেটো নহয় নহয় তুমি চাবা এইটোও প্ৰায় গাৰ্জেন আছে ল'ৰা ছোৱালীক স্পৰ্ট মানে অ মানে খেল ধেমালি যিকোনো এটা কিবা দিয়েই তেওঁলোকে কাৰণ তোমাৰ খেল খেলিলে কি খেলা ধূলা কৰিলে তোমাৰ কি হয় এ শৰীৰৰ টো তোমাৰ শক্তিশালীতো হয়ে প্লাজ বিভিন্ন ধৰণৰ যেনেকে তোমাৰ বেমাৰ আজাৰ থাকে ত সেইবিলাক মানে অ প্ৰতিৰোধৰ মানে বেমাৰ প্ৰতিৰোধৰ ক্ষমতাও তোমাৰ বাঢ়ি যায় আৰু মনটোও তোমাৰ ভালে থাকে। প্লাছ তোমাৰ খেল ধেমালি
অহ সেইটোও হয়। অ মই কি কৰিছিলো অ মানে এটা এক্সজাম্পল দিম আৰু
উম হুম
মোৰ এজন মানে ভাইটি আছে।
উম
ত' সি ক্ৰিকেট খেলে আহ সি মানে কিবা এটা মানে তৰফৰ পৰা আৰু ৰাজস্থানত ষ্টেট ক্ৰিকেট খেলিব ভাল পালে
উম
বাট তাৰ মাক দেউতাকে মানে সমাজৰ বহুত মানুহে আৰু ক'লে কি এইবিলাক কেম হব পাৰে যাব দিব নালাগে চ' সেইকাৰণে সি মানে নিজৰ যোনটো কনফিডেঞ্চ সেটো হেৰুৱাই দিলে তোমাৰ মানে কি লাগে আহ এনেকুৱা চিটুৱেচন হলে যাব দিব লাগে নে গাৰ্জেনে নে নালাগে?
যাব দিব লাগে। কাৰণ তোমাৰ ধৰা তেওঁ যেতিয়া এটা ষ্টেটত তেওঁ খেলিবলৈ সুযোগ পাইছে ন সেইটোতো তেওঁ এনেইতো নেপায়।
উমটো কনফিডেঞ্চ থাকিব লাগিব নিজৰ প্ৰটিন্সিয়েল থাকিব লাগিব। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'